অ শুনা নাই
কি কৰি আছা
অ মই এই ভাত খাই উঠিছোৱে এই মাত্ৰ আজৰি হৈছো আৰু
অ হয় নেকে মই আজৰি হলোও কেতিয়াবাই সিহঁতে ভাত পানী খুৱায় বাই আঠটাতে আজৰি হলো অ খোৱালো এ শনিবলৈ আহঁতে হ যেতিয়া এতিয়া আৰু ফোনটো কৰো
আহ
জ কি বনালা
আজি আজি মঙ্গলবাৰ যে নিৰামিষ চাজি মানে দালি বন জনালো দালিতে মৰিচা দিলো ঘৰৰ মৰিচা মৰিচা হৈছিলে দুজোপা তাৰে দাইলতে দিলো বোলো আজি তাৰপিছতে আকৌ উম ভাত কেৰেলা আলু পিটিকা
উম
পিছত আকৌ বিকি হেৰি নাখাই যে সেইকাৰণে আলু অকণ তালে ভাজিলো বেঙেনা ফ্ৰাই তেনেকেই খালো আজি আৰু
অঁ এই কি ম- মঙলবাৰে মানানে
মঙ্গলবাৰেও মানো শনিবাৰেও মানো।
অ', এই কিবাক চোৱা চোৱাই লৈছিলা নে, নিজেই মনৰ মতে অ', কিছুমানে আকৌ চোৱাই লয় যে!
অ', ‌ এ এনেই আজি এই হেৰি, ৰাম ন হেৰি হোৱাপা, ৰাম নৱমী যে হে ৰাম প্ৰতিষ্ঠা যে হৈছিল ৰাম মন্দিৰ, তেতিয়াৰ পৰা সেই হনুমান টো মানিছো আৰু।
আহ আহ মঙ্ঙলবাৰেটোত অ ভাল মানিব
অ' ভাল। তাৰপিছতে শনিবাৰ তটো আজি অলপ দিন হ'ল বহুত দিন হ'ল শনিবাৰ দিয়া পাই মানিছো সেইটো সেইটো চোৱাইছিলো
অ ত
তেতিয়া মানি মানি এতিয়া মানে হেৰি, মানি মানি এতিয়া এৰিব নোৱাৰা হলোঁ আৰু, বেয়া লাগে। শনিবাৰত খাবলৈ
অ ন তেনেকুৱা হলে ভালেই মানে মানিলে এতিয়া ধৰা আজি আমাৰ মাছো আছে মাংসও হ'ল মানে বন চব বনোৱা হ'ল যে এতিয়া ধৰা তুমি মানুহ বুলি মানিব নোৱাৰা নিচিনা। আকৌ এক্সট্ৰা কেনো বনাম নে
অ, অকলে মানিব নোৱাৰি মানুহ সৰহ থাকিলে আমাৰ মানুহ কম যে কটাই কেইটাই মানুহ আৰু
উম, উম, উম, তেনেকুৱা হলেতটো ভাল দেই স আৰু মানে কি
বোলো বাচ্ছা কেইটা ভালে আছে
আছে আছে আছে সহতে খোৱালো, বোৱালো, সুৱালো উৎপাত কৰি থাকে যে বেছি মানে বেছি সময় সাৰ পাই থাকি বিপদ বহুত উৎপাত কৰি থাকে সেইকাৰণে সোনকালে খুৱাই আজি সোনকালে খোৱালো চাৰে চাৰে ছটা মানতে খুৱাই দিলো। খুৱাই দি সাতটা ভে হৈ গ'ল তাৰ পিছতে মইও খালো। মই খাই হৈ লৈ মানে বিচনা চিচনা ৰেডি কৰি এও খাবলৈ দিলো আৰু ইহঁতক শোৱাবলৈ আনিলো শুৱাওতে, শুৱাওতে একঘন্টা লাগেই নহয় টোপনি যাওঁতেও যাওঁতেও এ নটা বজা তাত কলে আৰু
উম
কৰি আহি তাই গাখীৰ খাই নহয় ৰাতি উঠে উঠে সৰুটো, সৰুটো উঠে অকমান চটকটাই থাকে এ সে কা সেই খাই যে ৰাতি পাউদাৰ গাখীৰ খুৱাওঁ সেইটাক বটল কেইমানে মচিব কৰিব পাহৰি থাকিব এতিয়া তাকে ফোন কৰাৰ আগত ম কি কৰি লোলো আকৌ ৰাতি ধৰা লাগিব নহয় উ ছোৱালী সদায় নুধে কেতিয়াবা যদি ধৰা ভাত পানী না খালে মানে গোহাটো গোহা এফালেদি এতিয়া মানে এই শেষ ৰাতিৰ ফালে ধৰা দুটা আঢ়ৈটা মানলৈ তেতিয়া অকনমান মানে খচ মচাই থাকে মানে অশান্তি থাকে আৰু মানে গম পাওঁ আৰু অ অ ভোক বুলি গম পাওঁ আৰু তেতিয়া তেতিয়া তেতিয়া তাই কো সে তেনেকে ফৰ্মুলাছ তাইৰো তেতিয়া তাই খুৱাই দিও। তাই সদায় নাপায় মানে সদায় নহয় মানে, এনে চাৰিটামান বজাত হ'লে তে এতিয়া নোখুৱাওঁ মানে
তাকে।
বাকী কাইলৈ কৰ'বাত যোৱা প্লেন আছে নে নে ঘৰতে থাকিবা
কালিলে যেনেকে নাই কালি গলো নহয়
হয় যোৱাকালি গ'লা কবাত
যোৱাকালি উ ছোৱালীজনী হেৰি আছিল যে এ মেৰেজ এনিভাৰ্চাৰী আছিলে মাতিছিলে তালৈ গ'লো গৈ ব ইয়াতেত খোৱালে
অ ভালেই হ'ল দিয়া মাজে মাজে বাহিৰতো খাই থাকিব লাগে ন ঘৰতনো কিমান বনাই বনাই খাবা অ ঘৰত বিধে বিধে বনাই থাকিব আমনিও লাগে
উম আমনি লাগি গৈছে মোৰ বনাই বনাই পিঠি পিঠিটো বিষাই যে মোৰ মানে বেছি সময় বনাই থাকে থাকিলে থিয়হি থাকিলে পাক ঘৰত পিঠি খন বিষায় কেতিয়া শুই দিওঁ কেতিয়া শুই দিওঁ তেনেকুৱা লাগে তাৰপিছত ধুমা ধুম আহি বিচনাত শুই দিওঁ তাৰপিছত অকণ সময় পিছত আকৌ ভাল পাওঁ। বহুত সময় নোৱাৰো ঠাই থিয় হৈ থাকিব
হ'ল আজি তোমাৰ দহ পঞ্চাশ বছৰ নাই হোৱা সাত আঠ বছৰ মান হল এ মানে মোৰ লগ ব এী প্ৰথম কুটি লৈছিলে তাৰপিছত তাই লগত মানে উঠিলোঁ উঠি দুজনী মানে বেপাৰ কৰি থাকিলো মানে তাই পৰিলে তাই স্কুটি খন পঢাৰ লগতে মোৰ কৰিৰি ভয়ে মানে মোচুোককা খালে সেই মচুকা খাওঁতে মানে ভৰি আঙুলি হা়ড় হাড় এডাল মানে ওপৰলৈ উঠি গল সেইটো মানে ডক্টৰে কলে সেইটো টো মানে তেনেকেই থাকিব তাৰ মানে হেৰি কৰিব নোৱাৰিম স কেপ বেণ্ডেজ মাৰি থাকিব দে বেছি হ'লে মানে কেপ বেণ্ডেজ মাৰিব লাগে তাৰ বাহি মানে বেলেগ নাই আৰু তাৰপিছত সেই তেনেকে নাই নাই নাই কিন্তু সেই ঠাণ্ডা দিনত কেতিয়াবা হৈছে খুব ঠাণ্ডা লাগে তেতিয়া সেই ভৰিখন মানে বিষাই। এই দুদিনমানানৰ পৰা বেছি গৰম কৰিছে যে মই মানে পকাত উদং হৈয়ে আছো চেন্দেলটো পিন্ধিলেও গৰম লাগে। এতিয়া মানে সেই ৰাতি হ'লে মানে গম পাও সেই আঙুলিটো কিবা যেন এনেকুৱা লাগে যেনেকে বহুত ফুলি আছে কিন্তু ভৰিখন দেখিলে নাই কিন্তু মানে অনুভৱটো হৈ যায় ফুলি আছে কিবা অশান্তি লাগি তেনে ভৰিঙলটো
আঁহ। সেইটো কিবা এক্সাৰচাইজ কৰিবলৈ দিয়া নাই ন।
এক্সাৰচাইজ মানে আছে ধৰা ভৰি আঙুল কেইটা ঘৰুৱা ওপৰলে বাাৰ তললে এবাৰ তেনেকুৱা কৰা আৰু তাৰ বাহিৰে তাৰ বাহিৰে ক্ৰেপ বেণ্ডেজ মাৰিব লাগে। কিন্তু এই গৰম যে ইমান পৰিচয়কে বেডেজডালটো বান্ধি থাকিম কেনেকে চানডালী পিন্ধিব মন নাযায় এ এইটো মানে যোৱা কালি পৰহিৰ পৰাাৰ মানে মোৰ তেনেকুৱা হৈছে। চেণ্ডেল যোৰ মাজতে পিন্ধো অকমান আমাৰ পিন্ধিলেও মানাই অ'। গৰম বেছি সেই ভৰিখন মানে অনুভৱতটো হয় যেন এ মানে কিবা একো নাই।
অ', তুমি আঙুলিকেইটা এক্সাৰচাইজ কৰিবা। আঙুলি এক্সাৰচাইজ জনা নহয় আঙুলি কেইটা অ'। মই মইতো এনেও কৰো সেইবিলাক। কাৰণ এতিয়া মানে কৰিবই লাগে।
কিন্ম মূল মাজৰটো আৰু সেই সেইখিনিৰ মাজৰটোৱে দুই নম্ব আঙলিৰ মাজৰখিনি মানে সেইকণ উঠি গ'ল মানে অকণমান। হাৰ্দিডাল সেইটো সেই আঙুলি হেৰিত পৰিলে যে। তাক মানে তোমাৰ কৰিব নোৱাৰি মানে।
অ', এই ঠাণ্ডা পালে বেছি হয় নেক
অ', ডক্টৰে কৈছিলে। ঠাণ্ডা দিনত, ঠাণ্ডা দিনত হ'ব বুলি কৈছে, এইটো পকাত, মানে, ধৰা, খোজ কাঢ়িলে অনুভৱ নহয়, ঠাণ্ডা বুলি কিন্তু বহুত সময় যেতিয়া পকাত থাকা যায় নহয়। তেতিয়া ভৰিখনে যেতিয়া হেৰি কৰে তেতিয়া গম পাওঁ যে মোৰ, মানে, সেইটো আকৌ বিষটো হৈছে।
উম। বুজিছোঁ। অ' এডাল আঙুলিৰ নাৰ্ভডাল কিবা এটা হ'ল
আজিলৈকে ভাল নহ'ল আৰু
বৰ অশান্তি লাগেতো। আমাৰো এতিয়া চুগাৰ আছে যে সেইটো কাৰণে হৈ থাক কে, কিছুমান ভৰিতলুৱা তেনেকুৱা হয়। এ, আঙুলি, সিৰা মুৰি ধৰে মোৰ। সেইকাৰণে এক্সাৰচাইজবিলাক কৰি থাক কো, সেইবিলাক কৰিলে অকণ ভাল হৈ থাকে আৰু নাৰ্ভৰো ঔষধ খাওঁ। তথাপিতো, মানে, এতিয়া বয়সৰ লগে-লগে এইবিলাক কৰোঁ আৰু
কৰিবতো লাগেই বাৰু
উম, তাকেইতো। তোমালোকৰ এতিয়া, ধৰা, ল'ৰা-ছোৱালী থকা মানুহ সময়ে নহয় টাইমত ন। আমি বাৰু অকণমান কৰোঁ। সন্ধিয়া মই সন্ধিয়া সন্ধিয়া মই আধা ঘণ্টা এক্সাৰচাইজ কৰোঁ। এতিয়া এই পৃথিৱীষটো ভাল পোৱা নাই নাই মই সেইটো কাৰণে অশান্তি হৈ আছ ডিঙিটোও বিষাই থকা হৈছে দেখুৱাবগৈ লাগ হট ৱাটাৰ বেগটো লোৱা নাই। কিন্তু বাকীবোৰ এনে এক্সাৰচাইজবিলাক কৰিছোঁ। এতিয়া ডক্টৰকে নেদেখুৱালে নহ'ব যেন লাগিছে।
এই পিঠিত তুমি হ আৰু ল'ব লাগিব কহ বতাৰ লব লাগিব দুইটা মানে ললেহে তুমি ভাল পাবা হট ৱাটাৰ কল ৱাটাৰ হে তাইে ে মে অল্াৰ কৰি ল'ব লাগিব এদিন তুমি ল'লা কাইলৈ তুমি মানে এই ফুল ৱাটাৰ ল'ব লাগিব
উম আছ বে আছে এতিয়া
স হাসে কেনেকে পাতত মাল ম দাম আছে অ
অ', সেইটো জানোঁ। এলাহে লাগে। এলাহত সেইবিলাক নকৰোঁ
নখত কেইটা খাবলৈ আহল্াহ নাই
ঔষধ নাখাওঁ মই ঔষধ নাই খোৱা বিষৰ ঔষধ একেবেই নাখাওঁ এই হেৰিটো কৰো আৰু অকন স পেটো বিষ হেৰি বিষৰ স্প্ৰেটো অকন অ থেৰাপি যে আানো মই দে খুৱাই ল'ম আগতে মানে যধে মধে কৰিলেও বেয়া। সেইটো কাৰণে ডক্তৰক এবাৰ দেখ দে খুৱাই লম তেওঁ যেনেকে কয় তেনেকে কৰিম আৰু এনে কেলচিয়াম টো খাইছো কিন্তু কেলচিয়াম আৰু ভিটামিন ডি ঠি খাই আছো সেইটো কাৰণে মানে সি দৰ হেৰি যে আগতে খাবলৈ দিছিল মোক। সেইকাৰণে, এইটো মানে খাওঁ আৰু নিজে আৰু কছাৰী টো মাজে, মাজে খাই থাকিব।
অ' এনেও তাই মা বিলাকৰ ভিটামিন ডি থ্ৰী একদম নাই। াইকিয় হৈ গৈছে মোৰে তেনেকুৱা হয় মানে গম পাও নহয় মানে অবস লাগে যেতি তেতিয়া? তেতিয়াই গম পোৱা যিটো কমি গ'ল। তেতিয়া আকৌ, সেই তিনিটামান খাম। তিনিটা চাৰিটা মান খাই দিব লাগে, মানে অ' দুমাহ মান কোৰ্চ কৰিলে। আকৌ, ঠিক হৈ যায় নহয়।
অ' সেইয়াই, তাৰমানে এইবিলাক নিজেই মানে, হেৰি নহয় এই ভিত ভিটামিন ডি। তো, মানে ইমান ৰ'দতো বহম ঠান পাৰি ন। তথাপিতো দেখোন হেৰি নহয়, ঊষ
আহে ন, আজিকালিনো ক'ত হেৰি হ চব মানে তোমাৰ হেৰি, পলিউচন
অঁ!
সেইটো কাৰণে, তেনেকুৱা। তাকে, আগতেতো এইবিলাক বেমাৰ বুলি শুনাইে নাছিল
অ' এইবিলাক চিনিয়ে নাপাইছিলো আমি। মই যে, বিয়াৰ পিছত বাহে এতিয়া এইটো সিটোকেহে হেৰি লৈছো! কচ! কইকোশা ক'ত, খোৱা নিয়ম আগতেতো আমিতো গেছৰ সদতে চিনিয় আনবা একোৱেই নাই, ধৰা কাহ জ্বৰ হলেও আমি নাখাওৱেই। মাহঁতে সেই কেতিয়াবা হেৰি দিয়ে যে, কাঁহ হ'লে মিঠাতেলত! চেনি অকণ দি তেনেকে খাবলৈ দিছিলে, অ' সেয়াকে খোৱা নিয়মেই নাছিল চিনিও নাপাওঁ সেই তেনে ককলোৰে তেনেকুৱা অ', তাৰ পিছতহে এতিয়াহে লাহে লাহে সুনকে চাওঁ ঔষধ নহ'লেই ন' ঔষদৰ ওপৰত হে জীয়াই আছে। সভাগে উম, উপায় নাই এতিয়া পেছা ঔধটো খাবই লাগে। থাকিব চুগাৰত খাবই লাগিব। খালে বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া খোৱা বোৱাও কন্ট্ৰলতে কৰোঁ তথাপিতো
উম, হয় এইবলাক কি কৰিবা, ঠিকে আছে দিয়া। তুমি বাচন চাচন ধোৱা নিয়ে বাৰু।
অহ, অহ হ'ব দিয়া। অহ, অ।